হেল্ল' অ এতিয়া কথা পাতিলেে বল অ অ অ ন কাটিব নাকাটিব অ বিপ্লৱ কি কৰি আছ অ মই আমাৰ ঘৰত নাম আছে যে এইটো কাৰণ অলপ মাছ ভা
অ মই এনে বহি আছো বাৰু এতিয়া ঘৰতে
আৰু কেনেকুৱা বতৰ কেনেকুৱা তাতে,
বতৰ আমাৰ ইয়াতে বৰষুণ পৰি আছে আপোনালোকৰ সিফালেনো
অ আমাৰ ইয়াতো বৰষুণ পৰি আছে অলপ আগত ৰ'দ দিছে ছিলে কেতিয়া পঢ় আছো বৰষুন
অহ
আৰু পূজাৰ কাম কৰিলো ৰাতিপুৱা কৰিলো ৰাতিপুৱা কলগছ চলগছ কাটিলো আৰু আৰু এই কলগছৰ কিবা নাও চাও বনাই দিলে
অ
আৰু এতিয়া নাম গাই আছে আৰু এতিয়া বহি আছো বাহিৰত আৰু তোৰ খবৰ কচোন!
মোৰ খবৰ ভালে। এই আমিও খাই বৈ ঘৰতে এতিয়া ৰেষ্ট লৈ আছে এনে।
আৰু পূজা চাব নাহ নেকি? পূজা মানে দেৰিকে যাম মানে বৰষুণটো পৰি আছে যে, সেইকাৰণে ওলাব নোৱাৰিলো অ', অ', অ', আৰু কেনেকুৱা বৰমাৰ খবৰ কেনেকুৱা?
বৰমা ভালেই বৰমাহ ধান চান কাটি মানে ধান চপাই আছে বৰষুণ পৰিছে যে। কাম কৰা মানুহবিলাকৰ লগত ধান চপাই আছে।
অ', অ', আৰু হেৰি কি কয় আহ, এই এই কৰিলি নে নাই কি? আহ অ', হাল বালে নে নাই? হেৰি বিলাক
হাল বোৱা নাই বাবহে এতিয়া ধান কাটি হৈছে, ধান খিনি চপাই লওঁ ভালকে, তাৰপিছতে হাল বোৱা মানে এতিয়া হাল বাইছো যদিও মানে কঠীয়া দৰাৰ কাৰণে হাল বোৱা হৈছে।
অ', অ', আতচ্ছা আৰু মনোত কৰি আছ
মনজা আছে ঘৰতে কি কৰিব সি কৰিবই খাই আছে।
অ' ঠিক আছে তাৰপিছত, তাৰ মই মনোজ দাৰ ছোৱালী থোৱালি, চাইছে না নাই বিয়া পাতিবলৈ
মইনো যাৰ ছোৱালী চোৱা নাই এবাৰ খেতি কৰিয়ে ছোৱালী চোৱা হব বোলে তাৰ
কৰিছিলে নহয়।
জানুৱাৰীতত এইবাৰ বিয়া নহব আৰু নেক্সট জানুৱাৰী হে হব এইটো
অঁ! দে ঠিকে আছে? তাৰপিছত, অঁ! দে হ'ব দে, ৰ ৰচোন।
হ'ব দিয়ক অ, টাইম কিমান দুই মিনিট হৈছেহে দেখোন।